অ'
অ', কি কৰিছে?
অ', এ তোমাৰ এনেই শুই আছো ফেনৰ তলতে, তুমি?
উ মই বোলো এই এনেই আছিলো ময়ো মই ৰেডি হৈ আছিলো এনে গা পা ধোলো অলপ। অকমান হেৰি কৰিলো। এতিয়া মানে হেৰিয়ালে জিমলে যাব লাগিব ছটা বজাৰ পা জিম আছে যে।
অঁ জিমলে যোৱা নেকি তুমি?
পাঁচটা চল্লিশ মানৰ পৰা। অ' ওলাই যাব লাগিব আৰু ছয়টা বজাৰ পা ছটা বজাৰ পা জিম ষ্টাৰ্ট হৈ যাব।
অঁ জিম কেতিয়া ল'লা তুমি?
জিম হ'ল আজি এক বছৰ মানৰ পৰা কৰি আছো।
অ' অ' অ' এইটো এইটো ভালে কৰিছা বাৰু দেই। ৱলে মানুহ আজি কালি নাযায়েই বহুত মানুহ নাযায় গ'ম পাই
বহুত মানুহ নাযায় তাকেহে, মানে যাই যদ তেও মানে বহুতে মানুহক দেখি যায় আৰু। মই মইতো আপোনাৰ মানে আগৰ পৰা কৰি আছো ন। ত' মানে মোৰ কথাটো বেলেগ আৰু কিন্তু আজিকালি যোনবিলাক ল'ৰা ছোৱালী যায় সেই বিলাকক দে আৰু এনেই শ্ব' অফ কৰিবৰ কাৰণে যাব বাইক এখন ল'ব আৰু
উম উম।
দামী বাইক এখন ল'ব পুৰা। আৰ পি এম উঠাব, তাৰপিছত ডিম যাব, ষ্টৰি লগাব এইবোৰে কৰে মানে আৰু অক ফটোৱা নিচিনা আৰু ল'ৰা ছোৱালীবোৰ।
হয় হয় সেইটো হয় বাৰু।
আপুনি, আপুনি তাকে যায় নে নাযায় জিম চিম?
মই তোমাৰ এনেই এতিয়া জিম চিম যোৱা নাই বাৰু। দেই মানে তোমাৰ জিম যাবলৈ তোমাৰ জিমত তোমাৰ পইচাও দিব লাগে যে। সে তোমাৰ মানে এতিয়া মানে ইমান পইচা নাই মানে গম পাইছা নাই মোৰ।
আচ্ছা ইমান আজিকালি নলয়তো আপোনাৰ জইনিং ফিজ আপোনাৰ ওৱান থাউজেণ্ড মান ল'ব আৰু। আৰু চবতে বেলেগ বেলেগ হয় আৰু। প্ৰতিমাহে আঠশ সাতশকে এ এ মাউণ্টলি ফিজ এটা লয় আৰু।
হয় হয় মানে হ'লেও তোমাৰ কি হয় গম পাইছা নাই মানে ধৰি লোৱা মই যদি সেইফালে যদি তোমাৰ এহেজাৰ টকা পোন্ধৰশ টকা দিওঁ গম পাইছা নে। এইফালে মানে মো ঘৰত মানে ঘৰ চলাবলে মানে অকণমান অসুবিধা হৈ যায়।
উম হয় বাৰু বহুত ক্ষেত্ৰত মানে জিম জিমত মানে যোৱাটো বহুত ক্ষেত্ৰত আপোনাৰ এ বাধ্যতামূলক নহয় বাৰু কিন্তু উম এনেই মানে অ এক এস্কছাইজ ছেস্কছাইজ মানে কৰিবলগীয়া হ'লে মানে বডিটো হেলডি ৰাখিবৰ কাৰণে যাব পাৰে আৰু।
অ এ নাই মই গম পাইছা নাই মই তোমাৰ সেই জিমলে নোযোৱাকে মানে কি গম পাইছা নাই মই ফিট থাকো মানে মানে ম ফিটনেচটোত মানে মোক গুৰুত্ব দিওঁ গম পাইছা নাই মানে ধৰি লোৱা মই এতিয়া হোমৱৰ্কত ৱৰ্কআউট কৰি থাকো। ঘৰতে ধৰি লোৱা এনেকে বস্তু চস্তু আছে তোমাৰ দাম্বোুল চাম্বুল আছেই ঘৰতে।
অ', কিনি লৈছে নেকি? ছেটআপ কিনি লৈছে নেকি, দাম্বলৰ চেটআপ কিনি লৈছে নেকি?
এ দাম বুলোৱা মানে, চেট আপ মানে ডাইৰেক্ট তেনেকে কিনি লোৱা নহয় মানে, তোমাৰ ঘৰতে এনে বনোৱা আৰু। তেনেকুৱা তেনেকুৱা আছে, তোমাৰ দুইফালে যেনিবা ৱেইটটো সমান আছে দেই। তাকে, তাকে, সেই তেনে তেনেকে তোমাৰ কেতিয়াবা কৰোঁ আৰু। কেতিয়াবা কাৰচিত, এনেই তোমাৰ বাকী খিনি সময়ত মই কেতিয়াবা দৌৰিবলৈ যাওঁ, গম পাইছা নাই। তাৰপিছত তোমাৰ মই পোচাপ পোলা মানে ধৰি লোৱা মই বেছিকে তোমাৰ এ মানে তোমাৰ বডী ৱৰ্কআউটটো কও গম পাইছা নাই।
বুজিছো বুজিছো মানে মানে ঘৰতে যোন থাকি যোনখিনি এস্কছাইজ বেছি সহজ ভাৱে কৰিব পাৰি আৰু।
অ মানে মো মানে মই তোমাৰ দামোল চাবোল নোহোৱাকে মোৰ যিটো বডি ৱেট আছে এতিয়া গম পাইছা ছা নাই কাৰেনলি, সে বড সে বডি ৱেটটো দি মই নিজৰ বডিটো ট্টেন কৰো বুজি পাইছা। এ গতিকে, গতিকে তেনেকে কৰিলে কি হয় তোমাৰ, মোৰ, নিজৰ হাতকেইটাই হওক, বা নিজৰ শৰীৰটোৱে মোৰ নিজৰ লোটটো ল'ব পাৰে গম পাইছা নে নাই? এতিয়া, এতিয়া তুমি এটা কথা চাবা দেই, তোমাৰ এতিয়া বহুত জিম যোৱা মানুহ থাকে তোমাৰ সিহঁতে গধুৰ গধুৰ ৱেট দাঙিব পাৰে। গম পাইছা নাই, কিন্তু, কিন্তু সিহঁতে নিজৰ যিটো ৱেইটটো সেইটো কিন্তু সিহঁতে কন্ট্ৰল কৰিব নোৱাৰে, গম পাইছ নাই।
সেইটোৱে, সেইটোৱে, সেইটো হয় বাৰু, মানে এতিয়া তথাপিতো মানে হেৰি কৰিব লাগিব মানে জিম গ'লেও ন'গলেও মানে নিজক মেইন্টেইন কৰাটো প্ৰথম নিজক গুৰুত্ব দিব লাগিব, মেইনলি, আ, মেইনলি আ, মই জিমত নগলেও ঘৰতহে জিমৰ সামগ্ৰী খিনি আপুনি আনি পেলাই, মইতো অ', হেৰি কৰিব পাৰিম নহয় এক্সাৰচাইজখিনি কৰিব পাৰিম, ধৰি লওঁক দামব দাম বেলচবিলাক আনি ললোঁ, অ', ছেট আপ মাৰিবৰ কাৰণে এটা, এই যে পায় সেইডাল আনি ল'লো, আ, প্লাছ আপোনাৰ য়গা কৰিবৰ কাৰণে য়োগা মেট খনটো লাগিবই, আকৌ তাৰ লগতে, তাৰ লগতে মানে মেইনলি অ', জিমৰ প্ৰফিটটো কি হয় গম পাই নাই, জিমত মানে আপুনি বস্তু খিনি পাব। প্লাছ আপুনি এটা দুটা, উম, এনভাইৰনমেণ্ট পাব মানে পৰিৱেশ পাব তাত যোনটো অ', মটিভেট হ'ব আপুনি বেলেগক দেখি বেলেগে কৰিব পাৰিছে ইমান অ', ইমান খিনি কৰিব পাৰিছে ত', কিন্তু ঘৰত যদি অকলে কৰে মানে সেইখিনি আ, পৰিৱেশ বা সেইটো সেই মটিভেশ্বনটো তাত মানে ঘৰত কেনেকে পাব ন আপুনি, অকলশৰে কৰিলে নাপাব ন? নি বেলেগৰ পৰা দেখিব পাৰিব লাগিব ন। আৰু মেইনলি আপুনি হম, হম।
তোমাৰ জিমত কি হয়, তোমাৰ সেই লগৰ বিলাক থাকে হয় নহয়। লগৰ বিলাকৰ লগত মানে কেতিয়াবা মানে কিছুমান চাবাচোন চেলেঞ্জ হিচাপত গুচি যায় মানে গম পাইছা নাই? এইটো মানুহবিলাকে নকয়, কিন্তু মানে তোমাৰ লগৰটোকে দেখি তুমি এটা উৎসাহ পোৱা। মানে কিবা, তোমাৰ এনেকুৱা লাগে ই পাৰিছে, মই কিয় নোৱাৰিম! হয়নে নহয়? গতিকে তোমাৰ ষ্টেনটো মানে তাত ক'বাত নহয় ক'বাত মানে বাঢ়ি যায়। গতিকে তুমি সেইটো, তুমি কৰিব পাৰা এক্সাৰচাইজটো। গতিকে সেইটো কাৰণে এটা মটিভেশচন এটা বা ভাল লাগে, আৰু কি আৰু কি হয় গম পাইছা নাই, জিমত তোমাৰ কি হয় তোমাৰ এটা এটা তোমাৰ বডি, এটা এটা অংগ মানে ট্ৰেইন কৰিব পাৰা টাৰ্গেট কৰি লৈ। গম পাইছা নাই? কিন্তু তোমাৰ যেতিয়া আমি ঘৰত যদি তোমাৰ হোমৱৰ্কাউট কৰোঁ তেতিয়া কি হ'ব, তোমাৰ মানে সেইটো গোটেই ফুল বডি অ' আউট হয় মানে গম পাইছা নাই? তোমাৰ মানে নিৰ্দিষ্ট এটা মানে এটা অংগক ডাইৰেক্ট তুমি ট্ৰেইন কৰোঁ বুলি কৰিব নোৱাৰা মানে। গম পাইছা
উম, বুজি পাইছোঁ, অ'।
ধৰি লোৱা কোনোবা এটা মাচলত ভালকে, গুৰুত্ব দি মানে সেইটোকে মানে টাৰ্গেট বনাই সেইটোক আচলতে বেছিকৈ ট্ৰেইন কৰা হয়। বুজি পাইছা? গতিকে সেইটো ক্ষেত্ৰত অ', জিমটো সেই ক্ষেত্ৰ সেই ক্ষেত্ৰত ভাল আৰু।
অ' বুজি পাইছো। না আপুনি ক'ব বিচাৰিছে মানে হেৰি আৰু যোনবিলাক মানুহে মানে, অ ল'ৰা কথাই কৈছোঁ। ছোৱালীৰ কথা কোৱা নাই, যেনে অ বাই চেপ আৰু ট্ৰাইছেপ এইবিলাকত ধ্যান দিয়ে, মাছলচ বিল্ডিং কৰে। ত' সিহঁতৰ কাৰণে মানে আ, বেছি আপুনি গুৰুত্ব পূৰ্ণ বুলি কৈছে জিমটো, জিমত যোৱাটো। হয় নে নহয়?
নিশ্চয়, নিশ্চয়।
হয় বাৰু সেই টো হয় বাট, আ জিম আপুনি যদি হেৰি নকৰে যোনখিনি মাচলচ বিল্ডিং, সেইখিনি নকৰে মানে আ, কি বুলি কম এতিয়া, বাইচেপ আৰু ট্ৰাইচেপ্ৰ এক্সাৰচাইজ সেইবোৰ নকৰে, ত' জিমত মানে কি হৈছে, হল বডি এক্সাৰচাইজ খিনি কৰিব লাগিব ন? আপোনাৰ লেগচ ক্লিয়াৰ কৰিব লাগিব, অ আকৌ কাট মাৰিব কৰিব লাগিব। উ প্লাছ আকৌ, এ হেৰি বাইচেপ, টাইচেপ সেইবোৰো মাৰিব লাগিব।
উম উম।
প্ৰতিটো মানে এক্সাৰচাইজে তাত মানে কৰিবই লাগিব। একদম কম্পালচৰি হিচাপত কৰিব লাগিব। এতিয়া আপুনি ঘৰত যদি কৰে প্ৰায় মানে, মেইনলী ম আ মোৰ টপিক টো হৈছে এইটো মানে, অ ঘৰত আপোনাৰ বেছি ভাল হয়নে? বেচি সুবিধাজনক হয় নে? নে জিমত গ'লে বেছি সুবিধাজনক হয়? বা জিমৰ বস্তুতটো যদি ঘৰত বনাই লয়, তেতিয়াটো ডিফাৰেঞ্চ ইমান নাথাকে। কিন্তু তাৰ পিছতো মানুহৰ মনটো কিয় জিমত মানে বেছি অ কামদায়ক হয়? মানে কাম কৰিব মানে জিমত এক্সাৰচাইজ কৰিব মন যায়। কিন্তু ঘৰত থাকিলে কিয় নাযায়? মানে মোৰ সেই মেইন কুৱেশনতটো তাৰ ওপৰতে মানে মই এ বৰ্তমান ভাবি আছো মানে কথাটো। ত' বুজি পাইছা? ত' মেইনলি, হয়।
তুমি, অ' তোমাৰ এতিয়া মই যদি উত্তৰটো দিবলে যাওঁ, গম পাইছা নাই? সেই প্ৰশ্নটো, এতিয়া কি হ'ব এতিয়া আ মই তোমাৰ এতিয়া ডাইৰেক্ট, যিটো আমাৰ হোম ৱৰ্কআউট সেইটোক আমি ডাইৰেক্ট মানে তুমি সেইটো জিমতকৈ ভাল কৈ দিব নোৱাৰো গম পাইছা নাই? এতিয়া, এতিয়া তোমাৰ সেই প্ৰশ্নটোৰ উতৰটো হ'ব তোমাৰ জিম কেলে কৈছো গম পাইছানে? কাৰণ তুমি জিমত তুমি অ' তোমাৰ জিমত কি হয়, তুমি তোমাৰ লগৰখিনি তোমাৰ বন্ধু বান্ধৱী থাকে হয় নহয় তাত তুমি সিহঁতৰ লগত তুমি এক একেলগতে তুমি কিবা এটা কাম কৰিব পাৰিবা তুমি সেই বস্তুটো ভালকৈ কনসিস্টেন্সি তুমি সেই কামটো কৰিব পাৰিবা হয় নহয়? তোমাৰ, তোমাৰ যদি ধৰ্য তাত হেৰাইও যায় গম পাইছা নাই তুমি সেই ৱৰ্কটো তাত যদি কৰিবলৈ তোমাৰ মনো নাযায় তেতিয়া কি হ'ব তোমাৰ সেই লগৰ খিনিয়ে হলেও তোমাক মানে মটিভেশচন মটিভেশচন দি হলেও তোমাক সেই ৱৰ্কআউট লগতে কৰাব। গম পাইছা আৰু তোমাৰ কি হয় তাত তুমি, অঁ, তাত মানে কি হয় তোমাক সকলোৱে তোমাক তাত চাপোৰ্ট কৰিব। আৰু তুমি সকলো লগতে একেলগতে ক, অঁ কাম কৰিবলৈ তুমি ভাল পাবা আৰু কি হয় তাত ৱৰ্কআউট কৰিবলৈ বেছি সুবিধা হয় আৰু তাত দাম বলো বেছি থাকে। আৰু তাত গ্ৰ'য়িংটো মানে বেছি সোনকালে হয় গ্ৰ'টো বেছি সোনকালে দেখাই। গতিকে স সেই ক্ষেত্ৰত চাবলৈ গলে তোমাৰ অ জিমটোৱে মানে হোম ৱৰ্কআউট ৱৰ্কআউটতকে মানে জিমটো বেছি হে, অঁ বেছি লাভদায়ক হয় মানে বুজি পাইছা? কিন্তু আমি তাৰ তুলন, অঁ তাৰ ৰিজাল্টটো বেছি ভাল হয় কিন্তু আমি তুলনামূলকভাবে যদি চাও আমাৰ ঘৰত যদি এক্সাৰসাইজ কৰো কি হব তোমাৰ ঘৰত, এক এক্সাৰসাইজ কৰা লৰাটোৰ কিন্তু তোমাৰ মনোভাৱটো অলপ বেলেগ হয় কেলেই কৈছো গম পাইছা নাই?
উম মই বুজি পাইছো আপোনাৰ এতিয়া মই আগতে মই চাব দেই মই যেতিয়া জিম গৈছিলো প্ৰথম প্ৰথম যেতিয়া জিম গৈছিলোঁ। আৰ এবছৰো হৈছে তো তাৰ আগতে মানে মই জিম যোৱা নাছিলোঁ মানে মই মোৰ মাইণ্ডচেটতো মানে জিমত যোৱাৰ মানে এ আগ্ৰহী নাছিলে জিমৰ ম মানে অনুকূল মাইণ্ডচেট নাছিলে মোৰ, মই মানে ভাবো জিমত মানে যোন বিলাক ঘৰত মানে বৰবাত ধৰা মানুহক ল'ৰা ছোৱালী মাক দেউতাকক দম দিয়ে তেনেকুৱা বাইক লাইক বাইক চাইক লৈ পেলাই ঘুৰি তেওঁৰ মতে অ' চপৰি তপৰি তেনেকুৱা বিলাক তেনেকুৱা বিলাক যায় বুলি ভাবোঁ। পুআৰু অকল তাত কষ্ট কৰিব কাৰণে যিহেতু মোৰ মাইণ্ডছেট তোৰ তেনেকুৱা আছিল। তো মই মানে প্ৰথম প্ৰথম আগতে ঘৰত ল ছেট আপ বনালোঁ মানে আনি পেলাই ঘৰত মানে ৰুমত আৰু চেট আপ বনালোঁ আমি পঁচিশশ নে কিমান টকাত। বা তিনি হাজাৰ নে পঁচিশ টকাত এটা উম, বহুত কম দামৰ মানে বাজেট এটা লৈ পেলাই মানে ষ্টাৰ্টিং কৰোঁতে ডাম্বল চাম্বল কিনিলোঁ যোগা মেট চেট চ'ব কিনিলোঁ তোৰ বস্ত বস্তুখিনি কিনিলোঁ কিনাৰ পিছত আহিল আকৌ ঘৰলে অহাৰ পিছত আমি অলপ দিন কৰিলোঁ এক্সাৰচাইজ খিনি তাৰ পিছত এ লগ লগৰ দুজন তিনজনে একেলগতে কৰিলোঁ। কিন্তু, কৰাৰ পিছত এটা সময় গৈ পেলাই যোনটো সেই ফাৰ্ষ্ট ফাৰ্ষ্ট আমাৰ যোনটো মটিভেশ্যচন আছিলে, ইনস্পেয়াৰ। ত' নাছিলে কৰিবৰ কাৰণে মানে উৎসাহ এটা আছিলে ত'সেইটো আমাৰ হে পিছৰ অ, পিছত গৈ পেলাই লাহে-লাহে এইটো মানে নাই কিয়া হৈ গ'ল আৰু এটা সময়ত গৈ পেলাই সেইটো একেবাৰে খতম হৈ গ'ল এতিয়া আপুনি বিশ্বাস কৰিব এতিয়া আমাৰ যোনবিলাক দাম্বলচ আৰু কিবা কিবি আছিলে স্প্ৰিং আছিলে এয়া ক'ত পৰি আছে নিজে পাত্তা নাই এটা দাম্বোল ইয়াত পৰি থাকে এটা দাম্বোল ইয়াত পৰি থাকে। এই দাম্বলকেইটাৰ ওপৰত আমি কিবা কিবি বস্তু থবলে যেনেকে টাইমত তেনেকুৱা কাৰণতহে এতিয়া বৰ্তমান ব্যৱহাৰ কৰিবলগীয়া হৈছে মানে। অ, মানে এ মই মানে সেই বস্তুটো বুজি পালো তেতিয়া। তেতিয়া মই তাৰপিছতে মই ভাবিলোঁ যে এনেকৈ হ'লে নহ'ব। জিম জইন কৰিব লাগিব কম দামী জিমে হক বা বেছি দামী জিমে হক লাগজাৰীয়েচ জিমে হওক ত' হেই জিম জইন কৰিলে মানে তাত এনভাইৰনমেণ্ট টো পোৱা যায় আৰু জিমৰ ট্ৰেইনাৰ বিলাক থাকে ন' ট্ৰেইনাৰ বিলাক থাকিব তেতিয়া ইহঁতি মানে আমুকটো কৰিব লাগিব বুলি ক'লে
হয়-হয় আৰু আচলতে তোমাৰ সিহতে তোমাৰ শুদ্ধ যি তোমাৰ এক্সাৰচাইজ কৰা যিখিন হে শুদ্ধ ৰোগ সেই শুদ্ধ ৰোগটো দেখাই হয় নে নহয়? কিন্তু তুমি সেই অ', অ', যিসকলে তোমাৰ এতিয়া ধৰি লোৱা ঘৰত এক্সেৰচাইজ কৰে সেই সকলোৱে তোমাৰ এতিয়া বু বহুতে কৰিব নোৱাৰে এতিয়া তুমি কৈছা তোমালোকে -তোমালোকৰে যি কনফিডেন্ঞ্চ আছিলে সেই কনফিডেঞ্চটো নাইকিয়া হৈ গল হয় নহয় কিন্তু তুমি এইটো কথা মনত ৰাখিবা যি যিটো ল'ৰাই তোমাৰ ঘৰত এক্সাৰচাইজ কৰি তোমাৰ কনচিষ্টেঞ্চি হতে তোমাৰ মটিভেচন একেটাই থাকিব হে তাৰ কিন্তু কেতিয়াও তোমাৰ সি হাৰ নামানে গম পাইছা নাই? সি-সি তোমাৰ তাৰ ফিজিকটো নিজৰ ফিজিকটো সি বনাবই। আৰু সি তোমাৰ নিজৰ ফীজিকটো লৈ নিজৰ দেভলপ কৰিবই গম পাইছা নাই? কাৰণ তাৰ ধৈৰ্যটো বহুত আছে। সেইকাৰণে সি ইমান দিন তোমাৰ সেই ঘৰত ৱৰ্কআউট কৰিব পাৰিছা গম পাইছা নাই? গতিকে তাৰ তোমাৰ মাইণ্ডছেটটো ষ্ট্ৰং হ'ব। আৰু লগতে সি তাৰ বডি হেৰিটো চাবাচোন। সি মানে তোমাৰ জিমত জিম কৰা লৰাতকৈ আচলতে কিছুমান ষ্ট্ৰেনটো মানে ঘৰত এক্সাৰচাইজ কৰা লোৱাৰ ষ্ট্ৰেনটো কিছুমান বেছি থাকে কিছুমানৰ।
হয়, হয়, হয় সেইটো হয় কিন্তু দেই সেইটো মানে কি হয় গম পায় নাই সেইটো মানে যোনটো এ ডিমৰ যোনটো গতি হয় সেইটো মানে এক্সট্ৰা বনাই লোৱা হয় কিন্তু ঘৰত যটো কাম কৰিব সেইটো নেচাৰেল মানে যোনটো বডি থাকে নে ভেৰেল বডি মানে তটো নিজে বনাবডিতো লগত জিমৰ যোনবিলাক বডি থাকে সেইটোৰে মানে তক ল'ব নোৱাৰে। একচুৱেল চাবলৈ গলে এতিয়া জিমৰ যোনবিলাক অ দাইত চাইত কৰিবল গীয়া হয়, অ প্ৰটিন শ্রতিন লব লগীয়া হয় জিমৰ